তুমি খোৱা, এ আছো দিয়া এনে।
অ এনে আছে, অ হেৰি এই গোটৰ কথা এটা সুধিম বুলি ভাবিছিলো।
অ কোৱাচোন?
এই যে কিবা এনেকে দ মাজতে যে সকলোকে যে গোটৰ ফালৰ পৰা যে আত্মসহায়ক গোটৰ ফালৰ পৰা যে দহ হাজাৰকে দিছিলে।
উম।
অ। সেইটো মানে কিবা কিবি কৰি দেখুৱাব লাগিব বুলি কৈছিলে আপুনি মানে জানে যে মনটো আপোনাকে শুধৰবচোন।
অ অ আমাৰ কৰিছে গোটৰ, অ মাজতে আমাৰ গো আমাৰ গোটৰ মানুহে কাপোৰ লগালে
অ।
অ দহ, মা আচলতে তেৰজনী।
অ।
অ তেৰজনী মানুহে কাপোৰ লগালো।
উম।
অঁ আমাৰ সাতযোৰ মান আমাৰ ওলালেই।
অ মানে গোটৰ গোটেই গোটেই মানুহখিনি মিলি পেলাই মানে
অ মিলি পেলাই মানে সুধি লওঁ কোনে কোনে অ কৰিব কোনে কোনে নকৰিব ন কিছুমানে ধৰা এইটো হেৰিত কাম কৰিবও পাৰে নকৰিবও পাৰে যে চবৰে সুবিধা অসুবিধা চাই লৈ এতা চবেই ক'লে যে পাৰিম আমি কৰিবলে।
অৱশ্যে এইটো কিন্তু ভাল কামেই দেই ন?
এ বহুত ভাল কাম আৰু কতনো এনেকে হেৰি পোৱাগে এয়া, পইচা পাতি তেনেকৈতো আমাৰ হেৰি কৰিবলৈ নাই ন। এইটো চৰকাৰ ঘৰৰ পৰা, অ' চৰকাৰ ঘৰ পা দিয়া যেতিয়া সেইটো কাম কৰিব পৰা যায়। আৰু আমাৰ নিৰ্দিষ্টকে তেনেকে আমি কোনো বেংকৰ পৰা আমি লোন ল'ব নোৱাৰো নহয়।
অ' অ'
কাৰণে মানে এইটো দিছে যেতিয়া বোলো নাই দচ হেজাৰকে টকা আমি প্ৰফিতৰ ঘৰতে থাকে। অ, ভালকে যদি কাম খিনি আমি কৰিব পাৰো তেতিয়াহ'লে তাতকে আৰু প্ৰফিট আছে। তেতিয়া দছ হেজাৰ আমি পোৱাৰ লগে-লগে এইবাৰ আহি আছে পঁচিছ হাজাৰ টকা তাছত পঁচিছ হাজাৰৰ পিছত পঞ্চাছ হোজাৰ টকা। কিন্তু সেয়াই হেৰি কাম-কাম কৰি দেখুৱাব লাগিব অ।
এই -এইখিনি যেতিয়া কাম কৰি পেলাই আমি দেখুৱাম নেক্সট পইচা টো দিব ন?
অ' এয়া চাৰ্ভে আহিব এই চাৰ্ভে আহিয়ে আছে।
অ',
ছাৰ্ভে আহি আছে তাত নিৰ্দিষ্ট - নিৰ্দিষ্ট জীৱিকা সখী হওক তেনেকে দায়িত্ব দি দিছে চৰকাৰ ঘৰৰ ফালৰ পা। চাৰ্ভে কৰিব তোমালোকে কাম খিনি কৰিছা নে নাই তাৰপিছত নিয়ামিকে বা এইটো পইচা পোৱা হেৰি হয় নে যোগ্য হয় নে নহয় চবকে তো আৰু টকাটো দিব নোৱাৰে কিছু মানে ধৰা মা ভাত মাছ খাই পেলাই থৈ দিচে ন' সেইটো কাৰণে।
অ, সেইটো ভালেই কৰিছে অ' মই পাইছো মই মানে কি হেৰি অ' পালো-পালো এইটো পালো এ মই পা ভাবিছোঁ হেৰি কৰিম এইটো অ' কৰিম মানে কৰি আছোঁ আৰু এইবিলাক ঊল কাম যে।
উম।
এইবিলাক ধৰ বেগ- বেগ গো উঠিছো এনেকে আমি গোটৰ মানুহ গোটেইখিনি মিলি পেলে মানে যোনে যি আৰু টেবুল মেট গোঠে অ' টেবুল মেট তাৰপিছত আকৌ এনেকে বেগ মানে যোনে যি পাৰে আমি একগোট হৈ লৈছো মানে এনে কোৱা এটা এনেকে ঘৰ বনাই লৈছো ধুনিয়াকে ডাঙৰ কে এ ঘৰতে আমি সকলো খিনি গৈ গৈ পেলাই মানে তাতে কৰোঁ পইচা টো সকলোৱে সমান-সমান কে ইনভেষ্ট কৰি লৈছো আৰু যিমান খিনি পাৰো এতিয়া হৈছে বাৰু অলপ প্ৰফিট নোহোৱা
অ' মা-মাৰ্কেটত-মাৰ্কেটত বেছিছা?
অ' মাৰ্কেট দিছো আমি অ' মাৰ্কেট বেচিছো আমি বস্তুটো।
অৰ্ডাৰ -চৰ্ডাৰ বিলাক ল'বা
আচলতে কিন্তু এইটো নহয় লওৱে তেনে অৰ্ডাৰ-চৰ্ডাৰ লৈয়ে থাকো। অ' অৰ্ডাৰ লৈয়ে থাকো এতিয়ালৈকে আপোনালোকক কোনোবাই যদি তেনেকে লও বুলি ভাবে মোৰ কাণ্টেক্ট নাম্বাৰ টো দি দিব।
অ', অ', দিম দিয়া এনে মাজতে কিন্তু মাজত তে নে দুগৰাকি মানে মোক সুধিছিলোঁ কৈছে এনেকে প্ৰয়োজন হৈছ চিলে ধৰ শৰাই ঢাকা আ টেবুল কাপোৰ এনেকুৱা তেনেকুৱা কৈছিলে আৰু ধৰা তোমাৰ লগত তেতিয়া হেৰিও নাছিলে যে
অ' অ' অ' সেইটো হয় যেনিবা। এতিয়া যদি কোনোবাই বিচাৰে মোৰ কাণ্টেক্ট নাম্বাৰটো দি দিব। তেতিয়া মোৰ সৈতে যোগাযোগ কৰিলে মই ধৰ আমিতো এনেও ব-বস্তুটো মানে প্ৰায় ভাগ বনায়ে থাকা হয় সদায়ে-সদায়ে গোতেই মানুহখিনি মানে অহ এটা ঘৰতে হৈ বোলে গোটেইখিনি কাম কৰি থাকা হয়। আমি মানে চাপ্লাই দিয়ে থাকো অ' অ' চাপ্লাই দি
তোমালোকে হেৰিও কৰিব পাৰা দেখোন তেনেকে যদি তোমালোকৰ গোটত হেৰি কৰি মানে কৰিছা তোমালোকে প্ৰশিক্ষণ এটাও দিবা তেতিয়া হয়তো আমিও মওতো নাজানো এইটো বিষয় লৈ ন' কাম বিলাক তেতিয়া আমিও শিকিব পাৰিম।
অ, নাই ভাবিব লাগিব হয় দিয়ক আপুনি ভাল কথাটোৱে কৈছে।
কাৰণ ধৰাচোন তোমালোকে-তোমালোকে তোমালোকে নিজেও শিকিলা আনক শিকাইছা তেতিয়া দুজনী মান আৰু মানুহ শিকা হেৰি হ'ব ন' আৰু বেলেগো তে তেতিয়া মানে বিজনেচটো কৰিব পাৰিব।
উম, উম, উম, উম সেইটো হয় যেনিবা নাই এইটো কৰিব লাগিব, ভালেই বাৰু সেইটো।
দুই, তিনিজনী মান আহি পেলাই শিকাবাহি, অ আকৌ আৰু শুনাচোন এইটো এই তুম হেৰি তোমালোকৰ আৰু এটা কাম জানা নে, ইয়া যে এই মেটেকানে কি দি যে বনাই যে
মেত অ- অ -অ মেটেকা, পানীৰ মেটেকাটো ন? অ, অ, সেইটো এতিয়ালৈকে অ সেইটোও আমি আগতে শিকা হৈ আছে। সেইটোও মানে কৰিলো মাৰ্কেটত দিচিলো কিন্তু মানে এতিয়া এনেকুৱা হয় আমাৰ ওচৰত ধৰ তেনেকে মেটেকা বস্তুটো ভালকে পোৱা নাযায় ন, আমাৰ এতিয়া নদী আছে নদীত নাথাকে সেইটো মানে বেছিকে বিল চিলত থাকে ডাঙৰ পু পুখুৰী কাৰোবাৰ ঘৰুৱা তেনেকুৱাত থাকে বস্তুটো, এতিয়া অলপ আনিবলৈ প্ৰব্লেম হয়। সেইটো কাৰণে মানে সেই কামটো আমি তাতে ষ্টপ কৰি দিলো, কৰি পেলাই আমি এইটো কাম কৰিলো উলৰ লাগিলো। বুলো ধৰ সচ বজাৰত পোৱাই যায়। অ সেই ঊলৰটোত লাগিলো মানে সেইটো বেয়া নহয় দেই। মে টেকা বিজনেছটো
সেইটোও চাবাচোন সেইটো একদম বহুত ধুনীয়া ডিজাইন চিজাইন কৰি পেলাই মাৰ যদি দিয়ে নহয় বহুত ধুনীয়া হয় এইটো মই মোবাইলত দেখিছো বেগৰ সেইবিলাক, বেগ হওক যিকোনো এটা বস্তু চস্তু বা এনেকুৱা থবলৈকো বা ক'বালে নিবলে বেগ
নিবলে আপুনি অ বজাৰ কৰিবলৈও নিব, ডাঙৰ বেগো পাই, সৰু পায়, মোবাইল ভৰাৱ, আপুনি যেনেকুৱাই নহওক আকৌ ইয়াৰ ডাইনিং -ডাইনিংৰ মেট যে? অ ডাইনিঙত পাৰা মেট, তেনেকে মেট বনাব পাৰে আপুনি মানে যি বনাব বুলি ভাবে মানে চব খিনি পাৰে, কিন্তু সেইয়া প্ৰব্লেম টো মানে সেইটোতে হয় বস্তুটো আমি মানে আমাক আনি দিয়া অলপ প্ৰব্লেম হয়। সেইটো কাৰণে আমি মানে সেইটো অ, সেইটো স্থগিত ৰাখি বৰ্তমান এতিয়া সেই উলত ধৰিচোন মানে, যিকোনো এটাটো কৰি থ থাকিবই লাগিব দিয়ক
থাকিবই লাগিব। নহয়- নহয় আৰু নহয় ন এইটো আৰু তোমালোকৰ দুজনী মানুহ তোমালোকে শিকি আছা শিকাইছা, সেইটোৱে শুনি বহুত ভাল লাগিছে সঁচাই কৈছো। ন কোনো এনেই থাকা নাই, ঘৰত কোনো বেকাৰ এনেই থকা নাই, দুপইচা মান ওলাই আছে হয় নে নহয় এইটো কাম কৰি পেলাই। নিজৰো এটা হাত খৰচ হ'ল
অ নিজেও এতে হাত খৰচ, উম আৰু এনেই থাকিনো কি কৰিব ন আজিৰ দিনত সকলোৱে উপাৰ্জন সমানে কৰিব লাগে, যি বস্তুৰ দাম হৈছে
অ। সেইটো কাৰণে নিজৰ- নিজৰ ভৰিৰ ওপৰত নিজে খাৰা হ'ব লাগে আনৰ ওপৰত কি আৰু পিছে হেৰি কৰি থাকিবা।
এইটো কৰাৰ লগে লগে আপুনি ঘৰতো টাইম দিব পালে ঘৰখনো পালে, আপুনি দুপইচা চুবলৈও পালে, হয় নে?
সেইটোৱে তো।
সেইতো কাৰণে। ভগৱানে বাৰু এনেই আগুৱাই় নি আছে জানো পিছলৈ কি হয় নাযানো কৰি আছোঁ আৰু। নিজেও কৰিছো‍ঁ বেলেগকো দেখাইছোঁ।
আনকো, আনকো হেৰি কৰিব পাৰিবা ন? তোমাক দেখি দহ এজনী মানুহে শিকিব, দহজনী মানুহৰ এ-এটা উপাৰ্জন হ'ব ন?
আৰু ভালো লাগে, মানে সকলোখিনি মিলি, কথা পাতি কামখিনি কৰি।
টো ভাল হৈছে ন?
অহ, ল'ৰাটো ভাল হৈছে। বেমাৰ বৰ্তমান এতিয়া, অহ ভাল হৈছে বৰ্তমান। অহ।
তাৰপিছত ভাত পানী খালানে নাই?
উম, ভাত পানী খোৱা হ'ল। আপোনাৰ?
অহ', অ' খালোঁ খালোঁ। এ খায় বৈ নাই বোলো ফোন এটা কৰোঁ। তাৰপিছত কোৱা?
আপোনালোকৰ ভালেই নহয় ন?
অহ', অহ' ভালেই। তেওঁ কামতে আছে। অহ, ভালেই-ভালেই। অহ, কামতে আছে। এ আজি হেৰি নহয় অ আজি অহ, শনিবাৰ। তেওঁটো কাইলে আহিব চাগে, উম কাইলে
দেওবাৰে ঘ' অহ', অহ' তাৰপিছত আকৌ ডিউটিত সোমবাৰে যায়। অহ', অহ' ভালেই হৈছে দিয়ক। আপোনালোক দুইটাই দুয়োজনে মানে উপাৰ্জন কৰি আছে আৰু সৰু -সুৰাকে।
অহ, এই তোক-তাককে, তাকে জানোঁ কিমান দূৰ আগবাঢ়িব পাৰো ঠিক নাই আৰু।
অহ, এনেই থাকাতকৈ দিয়কচোন।
হয়ে। নিজৰ কাপোৰ নিজে বৈ পেলাই পিন্ধাটো কিমান এটা মানে গৌৰৱৰ কথা। হয়নে নহয়?
গৌৰৱ, কিনিবলৈ গ'লে আপোনাৰ কৈছোঁ, আপুনি মনৰ পচন্দ অহ, মন পচন্দ দিজাইনটো নাপওঁ, কিন্তু নিজে এতিয়া বোৱাত কি লাগে সেইটো ফুল বাচিম। কিমান ভাল লাগে নিজেই বৈ পেলাই পিন্ধা।
অহ, সঁচাই আৰু নহয়-নহয় নিজৰ কাপোৰবিলাক যে যেতিয়া আনে পিন্ধিব বা ইমান ধুনীয়াঁকে বৈছে আৰু দৰদাম কৰিবলৈও বহুত ভাল।
সচাই উম, অহ হেৰি কৰিবচোন এ কাপোৰ যেদি তাঁত শালত আপোনালোকে তেনেকে লগাই, এ ম' অৰ্ডাৰ দিব পাৰিম ন?
অহ, পাৰিবা-পাৰিবা, কেইযোৰ লাগে আগতীয়াকে তুমি হেৰি, মই বাৰু কন্টেক কৰিবা মোলে, কৰি পেলাই কেইযোৰ লাগে, কেইযোৰ তেতিয়া বোলে অহ, বোলে চাৰিযোৰ বা এইটো এইটো কালাৰৰ দিব লাগে। বা এনেকুৱা নহয়, এনেকুৱা নহয় বোলে গামোচা বা যিকোনো আৰু। বোলে, আমাৰ ইয়াত গামোচাটো বেছি চলে।
উম, গামোচাটো ন' অহ।
চাদৰ-চাদৰ মেখেলাও হেৰি হয় কিন্তু গামোচাটো বেছি মানে আৰু।
উম', উম'।
ইয়াত বিশেষকে গামোচাটো বেছি চলে। তোমাক যিমান লাগে বোলে নাই। বৌ হেৰি অহ, পঞ্চাছখন দিয়ক বা ষাঠিখন দিয়ক। আপুনি একদম এটা টাৰ্গেট ধৰি পেলাই
অহ।
কিন্তু সেইয়া আগতীয়াকে তুমি, আগতীয়াকে ফোন কৰি পেলাই
অ' মই আদম মানে, অ' অ'। এই মানে অহা নেক্সট মাহত আমাক হয়তো মানে অলপ সৰহকে লাগিব পাৰে। মানে ধৰ তিনিশ অহ তিনিশ শ মান লাগিব পাৰে গামোচা।
অ
মানে এটা অ', অ'কেজন সেইটো কাৰণে লাগিব হয় মই গোটৰ মানুহখিনিৰ লগত আলোচনা কৰি ল'ম যদি হয় আপোনাক মই কণ্টেক্ট কৰিম। কৰিম গামোছা খিনিৰ কাৰণে আৰু কিন্তু অ' কিন্তু এই চাদ মেখেলাটোক চাদৰ মেখেলাটো কেনে কিন্তু নাপাহৰিব দেই।
মানে চাদৰ মেখালা নাপাহৰো আৰু শুনা চোন কেনেকোৱা ডিজাইন লাগে তুমি খালি কৈ দিবা বোলে হেৰি নহয় বোলে মোক অমুকটো ষ্টাইল লাগে ডিজাইন লাগে মোক এনে বা কেচ বচা লাগে তুমি কৈ দিবা অ' তেনেকুৱাই অ' আৰু বা' গামোচা ফুলৰ গামোচা ফুলৰ বোলে কেই আংঙুল বোলে মোক তিনি আঙুল এনেকুৱা ডাঙৰ ফুলৰশলি তুমি এই পাই যাবা কৈ দিলে হ'ল
অ'‌অ' অ' ঠিকে আছে বাৰু হেৰি নহয় বেয়া নাপাব হা ল'ৰাটো শুই আছিল যে উঠিছে।
অ' অ' ঠিক আছে হ'ব দিয়া।
অ' অ'।